হেল্ল'।
মাতটো আহিছে নে নাই?
অ' আহিছে আহিছে। শুনিছ'?
শুনিছোঁ অ'।
কি কৰি আছ? ফাইনেলি কি কৰি আছ?
একো কৰা নাই, এনেই বহি পেলাই মাথা মাৰি আছিলোঁ, কেনেকে কি কৰোঁ এতিয়া।
ইমান কষ্ট ভাই।
অথনিৰপৰা যুঁজি যুঁজি, ধেত তেৰিকা।
অ' তাকেহে। আজি অ' মানে আজিহে তেনেকুৱা হেৰি প্ৰব্লেম দি আছে, আজি পাপাই দেউতাই হেৰি কৰিছিলে এইটো কি বুলি কয়? এই তোৰ অনলাইন হেৰি কৰিছিলে মানে, পইচা দিছিলে, তেতিয়াও সেই তোৰ চাৰ্ভাৰ ডাউনৰ কাৰণে হেৰি হৈ আছে পইচাটো নগ'লেই, সেই তেনেকুৱাই আজি চা চাৰ্ভাৰ প্ৰব্লেম দি আছে হ'বলা আজি।
অ', মোৰ এইটো গুগল পে একাউণ্টতো যেতিয়া চাৰ্ভাৰ প্ৰব্লেমটো দেখালে, মই ভা ভাবিলোঁ অ', হৈ গ'ল আৰু এতিয়া, সেইকাৰণে ডাইৰেক্ট এইটো একাউণ্টত আহিছোঁ।
উম। এতিয়া হেৰি যে, এ, আজি টাউনলৈ গৈছিলোঁ নহয় বা আমাৰ এইফালে যে বৰষুণ দিছে, টাউনত টিকাফটীয়া ৰ'দ।
কেটামানত?
এই কেটামানত, মানে কেটামান বাজিছে! চাৰে বাৰটামান বাজিছে নেকি! বৰষুণ দি আছে, ইফালে আকৌ ৰ'দ।
চাৰে বাৰটাত টো মই উঠাই নাই, টোপনি পাই উঠা নাই।
উম, তই আৰু কুম্ভ কৰ্ণ আৰু দিনটো শুই থাকিবি।
মই এটা নে, ডেৰটাত উঠিছোঁ হ'বলা।
ঐ আমি বাৰ তাৰিখে কণকালে যাম নহয়!
কনকা?
অ', কনকা ৰেজৰ্টলে। তই গৈছ নে? গৈছ তই?
নাই যোৱা মই।
তই আইফোনটো দিবি হা' ফটো উঠিবলে।
কোন, কোন যাব কোন, কোন?
এ, মই আকৌ আমাৰ মাহত তাৰপিছত আকৌ এই পেহীহত।
অ'।
তেনেকে, এই কেশৱ দাদাৰ ভেনখন হেৰি কৰিছোঁ ঠিক কৰিছোঁ আৰু।
কেশৱ মানে কোন কেশৱ?
এই যে আমাৰ হেৰি স্কুলৰ যে হেৰি কৰে ভেন চলাইছে তই চিনি নাপাও চাগে!
আমাৰ জ্ঞান ভাৰতী?
অ', অ'।
কিমান ভাড়া কিমান কৈছে?
ভাড়া তিনি হেজাৰ কৈছে। তাৰপিছত পঁচিশ বা তিনি হেজাৰৰ ভিতৰত পৰিব আৰু কিবা এ
কি মানে, কেইজন মানুহ যাবনো?
কেইজন মানে তোৰ, দহজনমান যাব।
দহজন হেৰি দিগদাৰ নহ'ব ভানত?
এ, ভান মানে ডাঙৰ এনেকে যে দু-দুইফালে বহিব পাৰি যে, আগতো আছে পিছতো আছে আগফালেও আছে যে।
আগতো আছে পিছফালে আছে গম পাইছোঁ কিন্তু
তোৰ মানে হেৰি টাইপ আৰু এই সৰু পোৱালিহে ডাঙৰ বুলিবলে আমাৰ কেইজনী ডাঙৰ পেহী, সৰু পেহী, মই, অ', আইতা, মা আমি পাঁচটাহে ডাঙৰ বাকী গোটেকেইটা সৰুৱে দেখোন!
ঠিক কৰিলি ভান?
অ', আমাৰ ভণ্টি তাৰপিছত আকৌ ধৰ আহ, সিহঁতৰ সৰু ল'ৰাটো আকৌ ডাঙৰ ল'ৰাটো সৰুৱে আৰু সিহঁতে এ, ডাঙৰ ল'ৰা এই আমিকিটা অ', ভাইকন দাদাকো পাৰিলোঁ হয়, অ', ভাইকন দাদাৰ আছিল নহয়! এই ভাবিবই নহ'লে আমাৰ আই আইতাইহে কৰিছে এইবিলাক, আমিতো আমাকটো একো আগভাগ নিদিয়ে।
ভাইকন দাদাক কোৱা হয়, কমতে লৈ গ'ল হয়।
উম, নিজেহে গাঁৱৰে উম। নিজেহে কৰিছে আৰু ঠিক জানো ঠিক মানে তেনেকে ঠিক কৰা নাই আৰু। কৈহে থৈছে দেই, এতিয়ালৈকে ঠিক হোৱা নাই। এই মেইন কেছ মোৰ যাবলৈ মন নাই মই কৈ আছো যে মোৰ মোবাইলটো দি লয় তাৰপিছত যাওঁ ভাই। ফটো কম চে কম ভালকে উঠিবলৈ পাব লাগে।
অ'।
এতিয়া উ আইতাহঁতো নাই বাৰ তাৰিখে যায়েই সিহঁতে ভাগৱত আছে ভাগৱত তৰ আগে আগে যাব লাগিব।
ভাগৱত কেই তাৰিখে আছিলে বা আমাৰ?
তেইছ, চৌব্বিছ, পঁচিছ।
তেইছ, চৌব্বিছ, পঁচিছ আ
ত-তই আইফোন টো দিবি ন' মোক লৈ যাবলে।
উম।
হা
চাৰ-চাৰ্জ থাকিলে লৈ যাবি চাৰ্জ, না ৰাতি কাৰণ কি গেম খেল কেতিয়াবা চাৰ্জোোৱা হৈ থাকে ন' ৰাপুৱালৈকে।
তই তই চাৰ্জটো কৰি দিবি আৰু এদিনৰ কাৰণে দি দে ভাই। মানুহে মোবাইল খুজিছে চি কটা।
উম
মোবাইল ডালৰ কাৰণেই বৰ দিগদাৰ মানে এয়া ল'ম ল'ম বুলি ল'ব হোৱা নাই।
তই কেতিয়া ল'ম কৈছিলি মোবাইলটো?
জুলাইতে ল'ম বুলি কৈছিলো, জুলাই ফাৰ্ষ্ট উইকত লম বুলি ভাবিছিলো, এতিয়া সেয়াহে দিগদাৰ হৈ আছে।
অ', অ'।
দিগদাৰ এতিয়া জানো কি কেতিয়া পাই গৈ ঠিক নাই আৰু। মায়েতো লৈয়ে দিলে হয়, এতিয়া এইকাৰণে দিগদাৰ হৈ আছে ল'বলৈ।
ল'লেতো ৰিয়েলমি ল'বি ন'।
উম, উম, ৰিয়েলমিয়ে লম চাই লওঁ মানে। কেমেৰাৰ লগত কথা আৰু কেমেৰা কোৱালিটি যোনটো ফোনেৰে ভাল আজিকালিটো এগালমান ফোন ওলাইছে কিবা কিবি।
উম। ৰিয়েলমি পি ফ'ৰ পাৱাৰ, ৰিয়েলমি পি ফ'ৰ প্ৰ' লাইট।
এই ত্ৰিশ পয় ত্ৰিশ পয়ত্ৰিশ মানৰ ভিতৰত এটা এনেকে। বেছি ল'ব নোৱাৰি আৰু ত্ৰিশ
ত্ৰিশ পঁয়ত্ৰিশত আজিকালি এনাফ সেই
এনাফ বহুত এনাফ আৰু আজিকালি, এ ভাল এটা পাই যায় আৰু এনড্ৰইড।
উ বঢ়িয়াই পাবি ভাল বুলি নহয় আৰু। ত্ৰিছ পঁয়ত্ৰিশটো তোৰটো প্ৰচেছৰো নালাগে ন' কেমেৰাহে লাগে।
অ', কেমেৰাহে লাগে মোক গেম নেখেলোৱেই।
উম।
মাত্ৰ ফটো উঠিবলে ভাল এটা কেমেৰা লাগে আৰু স্পেচ লাগে বাচ।
উম স্পেচ হ'লেই হ'ল। স্পেচ কিমাননো স্পেচ খুব বেছি টু টু ফিফটি ছিক্স লাগিব।
অ', টু ফিফটি চিক্স লাগিব। আকৌ তোৰ চাব পাৰি ন' এনেই নিকিনিলেওতো মোবাইল কিছুমান চাব পাৰে।
অ
চাবতো পাৰি ন'।
উম।
চাব লাগিব চাই কৰি লৈ পেলাই তাৰপিছত হেৰি কৰি লওঁ আৰু।
লেও মানে প্ৰচেছৰটো কেনেকুৱা চাব লাগিব মাল্টিটাস্কিঙৰ চাব লাগিব।
অ'। এই বুজি নাপাও এই তোক লৈ যাম নহই তোক তোক লৈ যান নহয় তই কৰিবি আৰু কি কৰ', মই একো নাজানো মোবাইলৰ কথা।
মালটিং তাষ্টিং কৰা মোবাইল এটা হ'লে বেছি ভাল আৰু।
মাল্টি তাস্কিং মানে কি বেকগ্ৰাউণ্ডত যে চব হেৰি কৰি থাকে সেইটো?
অ, হেভি-হেভি এপছ তেনেকে কেনেকে বুযায় এতিয়া ধৰ মই কেপ কাপ চলাই এডিটি এপছ মানে চতবছে হে হেভী এপ হয়নে?
উম,
তেতিয়া মই এতিয়া সৰুকে কোৱালিটিত কিবা এটা এক্সপৰ্ট কৰি আছোঁ।
উম,
ঘবচে কাৰোবাৰ ফোন আহিলে, নহ'বা তই কিবা বেলেগ এটা কাম কৰিব লাগে এতিয়া মানে প্ৰচেছৰতে ইমান চুট নাপায়।
অ, আৰু কেট তাত, কেপচাততো লাগে কাৰণ আজিকালি ভিডিঅ' এটা কিবা এটা বনালেও মানে এডিট কৰিবলে লাগেই।
কেব কাৰডটো ল'লেই নহ'ব নহয়, কেব কাৰটোতো ধেই আছে ন এতিয়া। হয়, কোৱালিটি কি ইউজ কৰ কোৱালিটিটো ফৰ কে লাগে হয়নে? ফ'ৰ কে কোৱালিটিটো বিচাৰিব লাগিব, ফ'ৰ কে কোৱালিটিৰ লগত আৰু কোৱালিটি নহয় মানে ফিল্টাৰ। ৱাইল ফ'ৰ গ্ৰে ফিল্টাৰটোৰ লগত তই এড কৰিব লাগিব কোৱালিটি টু ফিল্টাৰ।
উম,
তাৰপিছত মৌচন ব্লাৰ আছে, মৌচন ব্লাৰ এড কৰিব লাগিব। কালাৰ গ্ৰাইণ্ডিং কৰিব লাগিব, কালাৰ গ্ৰাইণ্ডিং কৰোঁতেও টাইম লাগে বহুত। আৰু কালাৰ গাইডিংটো নিমিলিলে ভিডিঅ'টো ভাল নেদেখিব। এতিয়া ধৰ কালাৰ কৰ্দিং কৰিব নাজান, কালাৰ কৰদিং বেক চাইড টো ধুনীয়াকে কালাৰ গ্ৰাদিং কৰি দিলি কিন্তু মানু্হজনি কলা হৈ দিয়াবি নহয়।
অহ,
ত' মানুহজনীকো ফকাচ দিব লাগিব, ত' আকৌ বেকগ্ৰাউণ্ডতো ফকাচ দিব লাগিব।
মানে ধেই কথা কিন্তু হেৰিয়ে বিদ্যুৎ হতে ভালকে কৰে ন?
অ, এডিটটো ময়ো কৰোঁ।
তয়ো কৰ বাৰু?
এডিটটো মই বেচিকেলি মই গেমিং এডিট কৰোঁ।
সেইটোয়ে গেম এডিত কৰ আকৌ এই বাইক চাইকৰো কৰ।
উম, চবতছে দিগদাৰ সেইকেইটা, মানুহৰ ইমান দিগদাৰ নহয়। তোৰ মানে গে'মিঙত বহুত ইফেক্ট থাকে ন' গেমিঙত কোনটো বিটত তই কোনটো গান দিবি। কোনটো বিতত অভাৰ লিএড কৰিবি, কোন কোনটো বি তিত আকৌ তো অভাৰলেটো মানে চেক কৰিবি চেক কৰা নহ'বা তই। আহ, এতা কেনেকৈ বোজাম। উম, বা অভালেতো জুমিন কৰ নহ'ব বা কোনটো ভিতৰত তই নিজক তই জুমিন পেলাবি জুমিন জোমৱাওত মাৰিবি।
অ, অ, মানে ধেৰ কথা আছে, আৰু এডিটিঙতো ধেৰ কথা আছে।
কোনখন জেগাত নিজকে তই কম্বো মাৰিবি। ধৰ কম্বত কেনেকুৱা বাৰ জুমিন জুমমান ধৰ মিক্স মাৰিব। তেতিয়া মানে তোৰ মানজনী দেখি ভাল লাগিব ন? জুমিন জুৱাত মিক্স তাৰপিছত নহা ব্লেক ফ্ৰেছ পেলাবি।
আজিকালি তোৰ এগাল মান কিবা কিবি আহিছে। ন এডিটত এইবিলাকতো নাচিলেও যে অলপ এনেককা অলপ হিলি থাকে নহয়।
অ',
ম'চন টো মানে যোন ফালে ম'চন লয়, সেইফালে এনেকে হেৰি হৈ যায় যে?
মোচন-মোচনটো মোচনেই কোনটো বিতত তই ধৰ কি ফ্ৰেম লগাই পেলাই কোন-কোন জেগাত তই জুম কৰিবি ধৰ, ত কঁকালটো জুম কৰিবলৈ হ'ল ত' কোনটো ফ কোনটো ভিতৰত কি ফ্ৰেমটো লগাবি কোন ক জুম কৰিবি। কোনটো কিম ফ্ৰেমটো এড কৰিবি, কোন কণ বিটত
বহুত দিগদাৰ হৈ যায়। এ মানুহৰ ক্ষেত্ৰত ইমান নহয় ধৰ, ৰিল চিলৰ এডিটত ইমান এটা মেটাৰ নকৰে সেইটো ইজি, কিন্তু গেমত
অ' সেইটোৱে।
গেমত, বাইকত। বহুত কথা আহৰি যায়। এ, টেনশ্যন নলবি মই আছোঁ নহয় এডিনটত।
তাকেহে কিবা এটা হ'লে আৰু এডিটক একদম তোকে দি দিম আৰু, তই এডিট কৰি দিবি আৰু।
কি তোৰ মোবাইলো ভাল আছে, তোৰ মোবাইলতে এডিট কৰি দিম লাগিলে কি আছে।
অ' সেইটোৱে মানে নিজৰ আৰু মানে কি হয় মোবাইলটো নিজৰ হ'লে তাৰপিছত নিজে চাই মেলি লৈ মানে আজিকালিনো কি আৰু ইউটিউব আছেই ইউটিউবত চব শিকাইে দিয়ে। মানে পাৰি যায় ন' ইউটিউবত
পাৰি। এ, পঢ়াটো পাৰি কিন্তু যে কেব কাটৰ এটা ভিডিঅ' জয় যদি ধৰ প্ৰথম ফাৰ্ষ্ট টিটৰিয়েলটো চাওঁ ফাৰ্ষ্ট ইট টিঅ'লটো কিমান টাইমৰ জান দুই ঘণ্টা, দুই ঘণ্টা তই ভিডিঅ' চাব লাগিব দুই, ডেৰ ঘণ্টা।
হে ভগৱান মই আজিলৈকে পঢ়াখিনিও এই দুই ডেৰ ঘণ্টা চোৱা নাই। মই ওৱানচত ভিডিঅ' থাৰ্টি ছিক্স মিনিট সেইটোকো তাকো টু এক্স ইস্পিডত চাও।
সময় নাই সেইখন ইমান চাই থাকিলে আৰু মই বৰ বেয়া পাওঁ।
আজিকালি ইনষ্টাগ্ৰামত এডিটাৰৰ ভেলু বহুত জান' নে নাই?
অ' বহুত আজিকালি, না মানুহে ৰাখিছে এইটো এডিট কৰা। মানুহে ৰাখিলে এডিটাৰ ৰাখি লয়তো।
ইমান ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰবিলাকে তোৰ ভিডিঅ' ব্লগেই কৰিবনে নে ৰিলেই বনাব হয় নহয়? ৰিলটো বনাওঁতেতো টাইমটো বহুত লাগে ধৰ। কিয় নহয় কাৰণ কি এংগুল চেংগুল মিলাই কৰি বনাওঁতে কেইবটাও ডিচ কাট কৰে ন' ৰিল। কোনবা ঝুম তই সেইটোহে দিয়ে, যোনখন ক্লিপ বা বেষ্ট হয় সেইখনহে দিয়ে। সেইখিনি কৰোতে ধৰ সিহঁতৰ দিনতটো গুচি যায়, কিন্তু সেইখিনি কৰাৰ পিছত কাৰনো টাইম থাকিব এডিট কৰিবলৈ।
উম, আৰু সিহঁতৰ যোনখিনি মানে যোনখিনি ডাঙৰ ডাঙৰ এডিট মানে কন্টেন্ট ক্ৰিয়েটৰবিলাক সিহঁতেতো হেৰি কৰিবলৈকে, এডিট কৰিবলৈকে চাৰি পাঁচ ঘন্টা লাগে। সেইখিনি কৰোঁতে চাৰি পাঁচ ঘন্টা লাগে। তাৰপিছত সেইকাৰণে আকৌ সেয়া কৰি মেলি লৈ সিহঁতে আৰু এডিলট কৰিবলৈ সময় নাথাকেগে।
এটা এটা এটা কাৰ নামৰ, এই সৌৰভ যোশীৰ ব্লগ ধৰ
অ'।
দিনটো ব্লগিং কৰিলে ধৰ ৰাতিপুৱা উঠাপা বুলি ব্লগিং কৰিব নটা দহটালৈকে নহয়নে? সিহঁতে বাৰু কেপ কাটত নকৰে, সিহঁতৰ ধৰ লেপটপ আছে ধৰ। লেপটপত সিহঁতে এডিট এটিং কৰোঁতে কোনখনতে ভইচ কাটিব লাগিব, কোনখিনি কাটি পেলাই কোনটো ক্লিপ ক'ত লগাব লাগিব, কি ফে টাৰ ইউজ কৰিব লাগিব সেইখিনি কৰোঁতে সিহঁতৰ চাৰি ঘণ্টা নে পাঁচ ঘণ্টা ৰাতি লাগি যায়।
লাগি যায় অ'।
আৰুতো সিহঁতে এডিট কৰি কিন্তু হেৰি আপলোড কৰি নিদিয়ে ন' সিহঁতৰ চিডিউল থাকে ধৰ ৰাতিুৱা ইমানটা বজাত
যদিও থাকে অ' সিহঁতে এইটো টাইমত হে কৰিব ধৰ।
আহ ইতি সৰবজোছি ডেইলি আৰু। অ', কিন্তু শোওৰব যোছি কি কৰে ৰাতিপুৱা আঠটা পুৰা পৰি আঠটাত এৰে হয়নে।